শুনিছা নে?
অহ শুনিছো।
উম
আহ এয়া এনেই আগফালে বহি আছিলো।
অহ
তই কি কৰি আছ? ভাল অ
মই এই শুই উঠিছো
অ
খোৱা বোৱা কৰিলি নে?
উম খালো তই
মই এতিয়াই শুই উঠিছোহে খাম আৰু চাহ
আহ
এই নামঘৰৰ কাম কাজবোৰ ঠিকে চলিছে নাই?
চলি আছে অ এতিয়া এই বৰসবাহ পাতিছে
অ ভাওনা পতি
ভাওনা উম ভাওনা নপতা কথাই আছিলে তাৰ পিছত এতিয়া পতাটো হল আৰু এতিয়া পাতিব আৰু সেৰি তাৰিখে তোমাৰ জুনৰ আৰু আঁঠাইছ তাৰিখে,
অঁ অঁ এই মানুহবোৰ গৈছে নে?
মানুহবোৰ সেই আজি মিটিং দিছিলে। তাৰপিছত। পিছত সভা হ'লত তপৰা সেই এতিয়া আলোচনা কৰিলে পতাটো হ'ল আৰু,
অঁ। কে আজি অকমান। পৰম্পৰা ওপতে কথা পাতোঁ।
অঁ।
মানে। আমাৰ এতিয়া ধৰ পৰম্পৰা বুলি ক'লেতো মানে কি হয় তোৰ নামঘৰ,
ম বিহু,
তাৰপিছতে, উম মানে এতিয়া ধৰ ন আজিকালি মানে আজিকালিটো মানে আমাৰ যিবোৰ পৰম্পৰা আ, ন সেইবিলাক বস্তু একদমেই কমি গৈছে, মানে এতিয়া ধৰ আগৰ দিনত মানে নামঘৰত কিবা এভাগ পাতিলে গোটেই মানুহখিনি উবৰি, উতখাই আহে।
অঁ
তোৰ মানে দিনে ৰাতিযে একদম লাগিব এদ, ভাওনাভাগ পাতিলেও তোৰ একদম আখৰাক, কপ পৰা ধৰি লৈ, কিন্তু মানে আজিকালি তোৰ, এনেকুৱা হয় মানে নামঘৰত কিবা ধৰ সকাম বা কিবা আমাক মানে, পাতিলেও তোৰ যাব, গ'লৈ মানুহৰ সময় নাে থাকে মানে উম,
কাৰ তেনে আগৰ দিনৰ মানুহবোৰ ভাল আছিলে ভাৱ ভক্তিৰে যায়। আজিকালি সেইটো, কমি গৈছে।
উম আৰু মানে তোৰ নিজৰ পৰম্পৰাটোহে ধৰ নিজৰ ৰীতি নীতিতটো বজাই ৰাখে নিজৰ সংস্কৃতিতটো বজাই ৰাখে।
উম উম হয়।
আৰু আমি অসমীয়া হিচাপে ধৰ নিজৰ। পৰম্পৰাটো বজাই ৰখাটো মানে সেইটো নিজৰ এটা কৰ্তব্য উম সেইটোৱেই, এতিয়া যেনেকে ধৰ বিহুটো আহিলে বিহুটো অহাৰ লগা লগ মানে প্ৰতিজন অসমীয়াইতো সেইটো বস্তু পাতে। প্ৰত্যেক ঘৰতে। ধৰ বহাগ বিহু আহিলে। বহাগ বিহুৰ কাৰণে আমি যিখিনি কৰো।
গৰম হয় মানুহ।
পিঠা পনা বনোৱাৰ পৰা ধৰি লয় তাৰপিছতেতো। গৰু বিহুৰ দিনাখনে গৰু গা ধুৱা।
মগোসাই বিহুৰ দিনাকে আমি। উ হু সেৱা চেৱা। উম বা মানুহৰ বিহুৰ দিনাও কম। ডাঙৰক।
বিহু বুলি 'লে তোৰ তুলসীত। তলত চাকি জ্বলোৱাৰ পৰা ধৰি লৈ। ঘৰে ঘৰে গৈ নাম কীৰ্তন গাই প্ৰসাদ খোৱা পৰা ধৰি লয় সেইখিনিয়েটো আমাৰ পৰম্পৰা হয় আকৌ মাঘৰ বিহুতো। ৰাতি চুৰ কৰাতো থাকিবই কিন্তু আজিকালি ন। আগৰ দিনত এতিয়াতোৰ কাৰ কোনোবাই ঘৰৰ পৰা মানে গৃহস্থই দেখিয়ে থাকে তাৰ পৰা কিবা এটা বস্তু। চুৰ কৰি আনি সেইটো লগতে খোৱা হয় লগতে গৃহস্থও খায়। কিন্তু আজিকালি ত কাবাৰ। আলু এটা আনিছাচোন জাতিলাও এটা আনিছাচোন একদম পিছদিনাখনি। পুৰা কাজিয়া লাগে।
কাজিয়া লাগিবই আৰু কিহৰ পৰা আনিবি কি কৰিবি সেইটো লাগিবই আউ।
তোৰ আমি একদম ৰাতিপুৱাতে একদম চাৰিটা। চাৰে চাৰিটা বজাতে উঠি পেলাই মেজি জ্বলাওঁ।
আজিকালি সেইটো নাই মানুহ যেতিয়া উঠিব তেতিয়া জ্বলাব আৰু।
উম সেইটোৱেই আৰু মানে এ যিমান যি হওক ন এতিয়া। আম আমি সেইবিলাক পালোঁ এতিয়া আমাৰ নতুন প্ৰজন্মটো মানে এই সেইবিলাক বস্তু নাপাব নহয় নিজৰ পৰা অ নিজৰ। পৰম্পৰাটোৰ বিষয়ে মানে সিহঁতে জ্ঞাত নহব। মানে ধৰা আজিকালি মানে আধুনিক। পতাৰ প্ৰভাৱটো ইমানেই বাঢ়ি গৈছে মানে এতিয়া গোটেই ধৰ যিবিলাক আমাৰ আমি মানে যিখিনি পৰম্পৰা মানি চলিছে সেই পৰম্পৰাটো একদম মানে হেৰাই যাব ধৰিছে। কিন্তু মানে সেই বস্তু। খন কৰি থকা মানে দায়িত্বটো আমাৰেই কাৰণ এতিয়া ধৰ আমি উম আমি যেতিয়া আগবাঢ়ি আহিছো আমি সেই বস্তুটো সংৰক্ষণ
উম সেইটো আমি ধৰ দেখাই শিকো কাই ল'লে হে সিহঁত বিলাকে বুজি পাব বস্তুটো
ঘৰলৈ সবকে যাব মেলিবলৈ
তাকে ক'ব লাগিব আজিকালি মানুহ বিলাকৰ সময়ে নাই যাবলৈ ক'লো ঘৰতে চব ব্যস্ত থাকে আৰু
উ ভাওনা নামটো কি?
ভাওনাখনৰ নামটো এতিয়ালৈকে ঠিক হোৱা নাই মানে পতাটো সিদ্ধান্ত কৰিছেহে এনেই
গাঁৱতে পাত
বেলেগ কবা পাই আনিব মানে কালি আ আলোচনা চলিছিলে ত' মাজুলীৰ পৰা আনিব নেকি সম্ভৱ
উম মানে এতিয়া আমাৰ গাঁৱতো ধৰ বা গাঁৱৰ পৰাও কন কন ল' ছোৱালী বিলাকৰ শিক শিকাব ব ধুনীয়াকৈ শিকাব পাৰে তেতিয়া সতি সিহঁতেও মানে সৰুৰ পৰাই নিজৰ পৰম্পৰাটো বুজি পাব আৰু মানে আজিকালিতো এনেকুৱা হয় বিদ্যালয়বিলাকত তো ধৰক শিক্ষাৰ্থীসকলক মানে কিছুমান পৰম্পৰা বিষয়ে মানে অৱগত কৰে নিজৰ পৰম্পৰাতটো কেনেকে কিছুমান সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে আৰু সেই বস্তুটো সৰুৰ পৰা দিয়াৰ কাৰনেহে ধৰ মানে তেওঁ সিহঁতি শিক শিকিব পাৰিব যে অঁ আমাৰ পৰম্পৰাটো এনেকুৱা নকৱাও আমি এইখিনি ৰীতি-নীতি মানিছো।
মান এতিয়া আমাৰ ধৰ ইমান গাঁৱত ল'ৰা ছ ছোৱালী আছে ন প্ৰত্যয়কটো ল'ৰা ছোৱালী শিকোৱা হলেনো কিয় নোৱাৰিব ভাওনা এখন কৰিবলৈ? ধুনীয়া ভাওনাই কৰিব লাগিলে অংকীয়া ভাওনাই হওক বেলেগৰ পৰা আনি কৰাতকে
সেইটোৱে এতিয়া গামোচা এখন গামোচা এখন বব নোৱাৰা কোনো কথা নাই প্ৰত্যেকে এতিয়া কিনিহে আনে মানে কিন্তু নিজৰ ঘৰতে তোৰ তাঁতশাল এখন পাতি বনা বব নোৱাৰা কি কথা আছে আজিকালি মান তাৰ মাজতে আগৰ দিনতো আগৰ দিনতো কাম আছিলে। কিন্তু তাৰ মাজতেতটো ব কেনেকে মাহতেচোন তেনেকেই, কৰিছিলে ন,
সেইটোৱেটো আগৰ দিনৰ মানুহ বিলাকৰ বহুত উ ব্যস্ত, আছিলে কামক লৈ চব কাম কিন্তু আজিকালি মানুহৰ মানে সময়ে নাই আজৰি হ'ব নোৱাৰে,
মানে আমি আধুনিকতা ফালেও চলিলেও আমি নিজৰ পৰম্পৰাটো বজাই ৰাখিবই লাগিব।
হা-
আমি আধুনিকতাটো মানে যিমানেই যিনহক নিজৰ পৰম্পৰাটো বজাই ৰাখিবই লাগিব।
সেইতোৱেইটো নিজৰ- পৰম্পৰা নিজে বজাই ৰাখিব লাগিব আৰু,
সেইটোৱেই, মানে অকল আধুনিকতাটোকে গ্ৰহণ কৰি থাকিলেতো নহ'ব। কাৰণ আমি অসমীয়া হয়,
মেইন সেইটোৱেই অসমীয়া হয় অসমীয়া জাতিটো জীয়াই ৰাখিব জানিব লাগিব।
উম। আৰু মানে এইবিলাক ধৰ নামঘৰত যোৱা বা ক'বাত কিবা এটা সাংস্কৃতিক অনুষ্ঠান পাতিলে ওলাই যোৱা। সে বস্তুখিনি-
আজিকালি মানে মানুহ বিলাকৰ সেইবোৰ ধান্দাই নাই, নামঘৰত কিবা এটা পতা মেলা মানে উল্লাহটো নাই আগৰ যেনেকুৱা মানুহ বিলাক গোট খাই একেলগে পাতে কিবা কিবি কৰে আজিকালি মানে সেইবোৰ নাই মানুহৰ যোৱা মেলা।
আৰু এতিয়া আগতে ধৰ- বিহু বিহু বুলি ক'লে এনেকুৱা হয় তোৰ একদম বা হুঁচৰি মানে, বকুল তলত মাৰিব তাৰপিছতে তোৰ ঘৰে ঘৰে মাৰিব কিন্তু আজিকালিটো এনেকুৱা আৰু তো মানে যাৰ ঘৰত পইচা আছে তাৰ ঘৰলৈ যাব।
যা ঘত পইচা নাই নামাৰে এইটোৱে মানে যাৰ ঘৰত অৱস্থা ভাল তাৰ ঘৰত মাৰে আৰু-
উ বিহু অনুষ্ঠান বোৰতো এনেকুৱা কৰিব মানে একদম, পইচা আগতীয়াকৈ ঠিক কৰি থ'ব কোনে পুৰস্কাৰ পাব, তেনেকৈ মানে হেৰি কৰে আগতীয়াকৈ,
চব হেৰিয় চিষ্টেম অ'লা আৰু,
আজিকালি ব্যৱস্থাবোৰ তেনেক অ ব্যৱস্থা বোৰ তেনে, কোৱা মানে, পদ্ধতিবোৰে তেনেকুৱা হৈ গ'ল মানে তোৰ যোগ্য থকাজনে মানে নাপায় আৰু যোনে পইচা দিব পাৰে মানে, সেইটো কাৰণে আমাটো পৰম্পৰাবোৰ কমা,
উ
পাই গৈছে। এতিয়া আ আজিৰ দিনত। এতিয়া আমি আগতে,
উম আগৰ দিনত আগৰ দিনত মানুহে ঢেকীত খুন্দি আগৰ দিনত সেইটোয়ে ত ঢেকীত খুন্দি কোমল চাউল চিৰা উলিয়ালে আজিকালি, আজি কালি কি আৰু,
আজিকালিৰ দিনতো ল লৰা ছোৱালীযে, চিনিয়ে নাপাব।
আজিকালি পিঠাগুৰিয়ে মানুহে নুখুন্দে ঢেঁকীযে বেছি, চীনত সেয়া হেৰি কৰেগে।
আৰু সেইবিলাকে আমাৰ স্বাস্থ্যটো কিমান নিৰোগী।
উম সেইটতো আজিকালি মানে। পিঠা এটা বনাবলৈ আহিলে দোকান পাবই কিনি আনিব নে ঘৰত বনোৱা পিঠাটো কিমান। সোৱাই হয়।
উ সেইটো নিজৰ পৰম্পৰা। টো নিজে মানে। ঠেক মানে তললে ঠেলি দিয়া নিচিনা কৰিছে আৰু।
ইমান মানে আগৰ। সঁচাকৈ আগৰ মানে। পৰম্পৰাবিলাক চলি থকাৰ কাৰণে মানুহৰ। বমাৰ আজাৰবিলাক। বহুত কম আছিলে নাছিলে আৰু মানুহৰ মাজত মিল প্ৰীতি আছিলে সম্প্ৰীতি আছিলে একতা আছিলে।
বিশ্বাসো কৰিব। কব নোৱাৰ কোনে কি কৰি দিব।
কিমান মানে।
উম সেইটোৱে।
তো সেই সেয়াই মানে। নিজৰ পৰম্পৰাটোক ধৰি ৰাখিব। জনানে। চবেই মানে আধুনিকতাৰ যুগতো। গৰুতোক মানে গুৰুত্ব। গুৰুত্ব দিছে।
মানে ধৰ তোৰ পইচা আছে তোৰ লগত ভাল তোৰ পইচা। মানে তইকোন হয় সেইটোৱে মানে। কোনো নহয় যেন মানে তই তেনেকুৱা টাইপৰ তাকো বিশ্বাস কৰিব নোৱাৰো মানে আজিৰ যুগত কোনে কি। কৈ দিব ঠিক নাই।
নিজৰ পৰম্পৰাতটো সদায় মানুহৰ নিজৰ লগত কথা।
অ সেইটোৱে বৰাৰে। থাকিব জানিব লাগিব ধৰক চবৰে লগে মিলা প্ৰীতিয়ৰে থাকি। একেলাগে দু। বিপদৰ সময়ত তেতিয়াহে মানুহ যাব ধৰ কিবা এটা হৈছে গৈছে মানুহ।
সেইটোৱেই এতিয়া কেই তাৰিখে বুলি কৈছিলি নাম ঘৰত?
উম জুনৰ আঠাইশ তাৰিখে অসমীয়া ইংৰাজী
অ অ দিনত টৌ বৰসবাহ ৰাতি ভাওনা
উম আহিবি নহ'লে পাৰ যদি আৰু
উম তাকে যাব চাব লাগিব
উম বহুত দিন পতাও হোৱা নাই নামঘৰত আমাৰ ভাওনাও তাতে বনাই থকাও হৈছে আৰু
তাকে মই চাওঁ বাৰু ৰ যদি পাৰোঁ যাম যাবলৈ চেষ্টা কৰিম আৰু তাকে বাৰু তেতিয়া হ'ব দে।
উম